নমস্কাৰ কি কৰিছা?
অ' এনেই মানে আছো লৰাৰ লগতে আছো অলপ
লৰাৰ লগত কি কৰিছা? মই তোমাৰ শুই আছোঁ ৰ'বা অলপমান হৈছে ৰবা।
উম।
পেটৰ ইমান বিখায়চে বাবা দিব পৰা নাই কৰিব পৰা নাই ও কি কৰো কিবা এটা উপায় দিয়াচোন মোক।
কি হৈছে তোমাৰ?
মোৰ ঋতুস্ৰাৱ হৈছে।
অও হয় নেকি অ' মানে গৰম পেটত মানে ঠাণ্ডা পানী লৈছা নেকি মইতো কিছুমানেটো কই গৰম পানী লব' মই ঠাণ্ডা পানী লও মানে মোৰো হয় কেতিয়াবা পেটৰ বিষ। অ' মানে বৰফৰ বেগ এটা আছে। মানে মোৰ সৰু যেনেকৈ গৰম পানীৰ বেগ থাকে।
হয় হয়।
অ' তেনেকুৱা এনেকে মই মানে বৰফত থৈ দিওঁ আৰু মানে ফ্ৰিজত থৈ দিলে সেই তোক মানে ভাল লাগি যায় আৰু পেট টু ঠাণ্ডা লাগি যায় বিষতটো নাইকিয়া হৈ যায় আৰু ভালে
অ' মই নহলে এটা বৰফৰ এটা বেগ এয়া আনিম ৰবা আনি কিনে মই পেতত ইমান অশান্তি পাইিছো পেতৰ বিষত থাকিব পৰা নাই মানে বিষৰ পৰা
লোকেল দোকান বোৰত পাবা আৰু মেডিকেল।
অ, বিষৰ পৰা পৰিত্ৰাণ পোৱা যায় নে?
যাই, যাই, মই পাও বাৰু মই গৰম পানী লওঁ নলও বাৰু মই ঠাণ্ডা পানীয়ে যে য্য লওঁ মই ঠাণ্ডা লওঁ কিছুমানেকৈ গৰম ল'ব কাৰণে ঠাণ্ডা ললে মলপ বু বহুত খিনি আৰাম পায়
ছোৱালী বিলাকৰ মানে ইমান ইমান সমস্যা ন ল'ৰাবলাকৰে ভাল দিয়া একোৱে নাই দিয়া সিহতৰ।
উম, হয হয়, এইটো হয় বাৰু।
উম, তাকেইতো আৰু মানে তোমাৰ এই গো এই মাতৃ হোৱাৰ টাইমতো কিমান কষ্ট খাই এজনী মাতৃয়ে ন।
অ', এইটো আৰু ক'ব লাগে নে।
তাকেটো তোমাৰ অলপ অভিজ্ঞতাটো কবা নেকি মানে কেনেকুৱা লাগিছিলে সেইদিনাখন মানে অলপ
উম, মানে সেইটো আৰু মাকহৰ অনুভৱটো মানে ভালো লাগিছিলে। উম, ভাল লাগিছিলে মানে বেয়া মানে বেয়া লগা নাই মানে যেতিয়া মানে মোৰ হৈ গ'ল আৰু এইটো অস্ৰোপচাৰটো তেতিয়া আৰু বিষাই আৰু বহুত মানে বিষ হয় অলপ মানে বিচনাৰ পৰা উঠিব নোৱাৰি নহয় সেই সময়ত বহুত বিষ হয়, আৰু মানে বিষ হয় ছিলে মোৰ বহুত খাব নোৱাৰি নহয় তেতিয়া মানে আৰু মোৰ মানে ল'ৰাটো মানে ভাল কৈ মানে মাক মাৰ মোৰ মানে গাখীৰ পোৱা নাছিলে তেনেকুৱা আৰু কষ্ট হৈছিলে এইখিনি সময়ত বহুত খিনি হয়তো আৰু ভালো লাগিছিলে মানে মাক হৈছো মাকৰ অনুভৱ এটা পাইছো মানে সেইটো আৰু পৃথিৱীৰ মানে আটাইতকৈ মানে শ্ৰেষ্ঠ মানে অনু্ভৱ আৰু বুলি ক'ব পাৰি আৰু মাক হোৱা অনুভূতিতটো বেলেগ আৰু মানে সেইটোৱে আৰু
সেইটো আৰু এতিয়া মই বুজি নাপাম দিয়াচোন ন
অ, এইটো নিজৰও হলে বুজি পায় আৰু মানুহে তেনেকুৱা আৰু ত
বাকী এতিয়া মই তোমাৰ এতিয়া এইমা পঢ়ি আছিলো সেইকেইদিন এতিয়া পেটৰ বিপৰতে
অ, অ, তুমি এইটো কৰি চাবা পাচত মই যে কৈছিলো কৰি চাবা এইটো অ, আৰম পাবা তুমি বহুত খিনি আৰম পাবা।
উ, হয়, দিয়া তুমি বাৰু এতিয়া পঢ়ি থকা বুলি কৈছিলা এই তোমাৰ মানে কৰ'বাত তুমি অহ, কৰবাত তুমি অংশগ্ৰহণ কৰিছানে কিবা তোমাৰ পৰা পৰা পৰা সেইত মানে কিবা কোচিং লৈছ নে?
কচিং অ তেনেকৈ লোৱা নাই বাৰু মই অ, তুমি লৈছা?
উম, লৈছো ৰবা মই।
কত লৈছা?
তোমাৰ এছ পি এম একাডেমি বুলি আছে তাত লৈছো। আৰু মইতো যাব নালাগে বাৰু মই অনলাইনে তোমাৰ প্লাছ হয়।
মই, আৰু অনলাইন মানে মানে উ, চাই থাকো বাৰু কিবা কিবি, এনেকৈ লোৱা নাই বাৰু।
তাকেতো, আজিকালি মানে বৰ্তমান সময়ত তোমাৰ অনলাইন শিক্ষা শিক্ষা ব্যৱস্থাৰ এক মানে এটা গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে দিয়া ন। মানে বহুত ভালো হৈছে এতিয়া। অ', বহুত সুবিধা হৈছে অ, আৰু তোমাৰ ইণ্টাৰনেট আৰু স্মাৰ্ট ফোনৰ সহায়ত ছাত্ৰ ছাত্ৰীসকলে ঘৰতে বহি বিভিন্ন বিষয়ৰ শি শিক্ষা লাভ কৰিব পাৰে হয়নে? আৰু বিশেষকৈ কভিড বিশেষকৈ কভিড নাইনটিন মহামাৰীৰ সময়ত অনলাইন শিক্ষাই শিক্ষাৰ ধাৰাবাহিকতা বজাই ৰখাত ফালে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল দিয়া।
উম, হয় দিয়া দে, আজিকালি মানে মানে ফোনটোৱে আজিকালি মানে এয়াৰ ফোনতটো মানে ফোনৰ সহায়ত মানে কিমান কি কৰিব পাৰি ন, কটো উওলাব নালাগে তুমি কিমান ধৰণৰ মানে মোবাইলতে সকলো খিনি কৰিব পাৰি, বহু মানে শিক মূলক বহু মানে বিনামূলীয়া ভিডিঅ উপলব্ধ আছে ন।
হয় দিয়া আৰু তোমাৰ, হয় হয় হয়।
স্কুলীয়া শিক্ষাৰ বাবে উপযোগী হয়। তেনেকুৱা আৰু। যেতিয়া কভিড হৈছিল, তেতিয়াতো সকলোবোৰতো অ অনলাইনে হৈছিল। কিলে। কভিডৰ সময়তটো সকলোবোৰ স্কুলীয়া ছাত্ৰ ছাত্ৰীবোৰ
অহ।
কি ক'লা?
মানে কভিড নাইনটিনৰ সময়ত যদি মানে স্মাৰ্ট ফোনৰ মানে এইটো ব্যৱস্থা নাথাকিলে হয়। ভাবাচোন কিমান দিনৰ কাৰণে, ক'ব গলে তোমাৰ এবছৰ দিয়া হয় নে নহয়? কিমান দিনৰ বাবে পঢ়া ল'ৰা বিলাক, ল'ৰা ছোৱালী বিলাকক পঢ়া শুনাতটো একদম মানে, মানে বৰবাদ উঠি গ'লে হয়।
অ', সেইটোয়েই, আৰু স্কুলীয়া শিক্ষাৰ উপযোগী কৰিছে। বিশ্বৰ বিভিন্ন বিদ্যালয়ৰ পাঠ্যক্ৰম বোৰ মানে ইয়াত মানে এ কৰোৱা হৈছিল অনলাইনত। মানে কম্পিউটাৰৰ শিক্ষাও দিছে, বহুত খিনি আৰু মানে সুবিধা পাইছে আৰু, ল'ৰা ছো
অহ, অ আপোনাৰ অনলাইন শিক্ষা বহু সুবিধা আছে মানে ধৰা যিকোনো ঠাইৰ পৰা আৰু যিকোনো সময়তে পঢ়িব পাৰি। আৰু দ্বিতীয়তে, সময় আৰু যাতায়াতৰ খৰচ বাঢ়ি খৰচ ৰাহি হয় বা বিদেশৰ দক্ষ শিক্ষকসকলৰ পৰা শিক্ষা লাভ কৰাৰ সুযোগ পোৱা যায়। আৰু ইয়াৰ উপৰিও মানে ক্লাছৰ ৰেকৰ্ডিং টো ক্লাছৰ ৰেকৰ্ডিং পুনৰাই চাই বুজি লোৱাৰ সুবিধা
এতিয়া মানে কেনেকুৱা হৈছে, অহ। হয়, দিয়া এনেকুৱাই। এতিয়া কি হৈছে মানে লৰা ছোৱালীক এতিয়া মোবাইলটো মানে নিদিলেও নহয়, তেনেকুৱা হৈছে। মবাইলতে সকলোবোৰ কাম হয়। সেনেকুৱা আৰু। এতিয়াতো, এতিয়া সেইটো নিজৰ কথা ন। মানে মাক দেউতাকে বুজাব লাগিব ন মোবাইলটো ভাল কামত মানে তোমালোকে খটুৱাব লাগিব। পঢ়াৰ মানে ক্ষেত্ৰত আৰু, কিছুমান ল'ৰা ছোৱালীটো মোবাইলৰ কাৰণে বেয়াও হৈ গৈছে ন বহুত ল'ৰা ছোৱালী আছে। তেনেকুৱা আৰু মানে ভাল কামত খাটালে ভাল আৰু সকলোবোৰ বস্তু।
হয়, আৰু অনলাইন শিক্ষা কি?
কি ক'লা? মাততো বুজি পোৱা নাই।
মানে অনলাইন শিক্ষাৰ ন কিছুমান মানে অসুবিধাও আছে ধৰা যেনেকুৱা ধৰা দীৰ্ঘ সময় ধৰি মোবাইল বা কম্পিউটাৰৰ পৰ্দা চাই থাকিলে চকু আৰু স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে তাতো দুপৰি অনলাইন ক্লাছত অ অনলাইন ক্লাছত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মাজত প্ৰত্যক্ষ যোগাযোগ কম হয় যাৰ ফলত বহু সময়ত পাঠ সম্পূৰ্ণৰূপে বুজিবলৈও অসুবিধা হয় আৰু বহু ছাত্ৰ ছাত্ৰী সামাজিক মাধ্যম বা অন্যান্য মনোৰঞ্জনত ব্যস্ত হৈ মনোযোগ হেৰুৱা হেৰুৱাই পেলাই মানে মোৰো তেনেকুৱা হৈ দিয়া কেতিয়াবা সেয়ে মানে অনলাইন শিক্ষা উপকাৰী হলেও ইয়াক পৰাম পৰম্পৰাগত মানে তোমাৰ আহ শ্ৰেণীকোঠা শিক্ষা সম্পূৰ্ণ বিকল্প বুলি ক'ব নোৱাৰি আৰু দুই এটা প্ৰদ্ধৃতিৰ সমন্বয় ঘটালে শিক্ষা অধিক ফলপ্ৰস আৰু গুণগত হ'ব আৰু হয়নে
হয় তো
উম উম এনে সে আৰু কিছুমান চব বস্তুে আৰু ভালো থাকে বেয়াও থাকে দিয়া চো
থাকে থাকে আৰু মানে মোবাইলৰ দামবোৰো বহুত বৃদ্ধি পাইছে ন এতিয়া
অ সকলোবোৰেই তোমাৰ উম তোমাৰ কৰ সমূহ
বৃদ্ধি পাইছে মবাইলৰ দাম উম সেইটোৱে অৰ্থনৈতিক সমস্যা নতুন কেইদিনমান আগত মানে কি কলা
মানে কৰ সমূহৰ বৃদ্ধ সমূহ বৃদ্ধি পাইছে সেইটো কাৰণে আৰু উম চব বস্তুয়ে আজিকালি কৰ দিব লাগে নহয় আমদানি ৰপ্তানি বোৰৰ কাৰণে মানে এইবোৰ কৰাতো বহুত খিনিৰ কাৰণে মানে হৈ যায় আৰু মানুহখিনিৰ পৰা পঢ়াই নহয়
হয় হয় বাৰু সেইটো হয় কি ক'বা আৰু
হয় দিয়া তোমাৰ আজি পিছত দিনটো কেনেকুৱা গল
অ গ'লেই বাৰু আজি মানে ব্যস্ততাই আছিলো অলপ ব্যস্ততাৰ মাজতে গৈছে ল'ৰাক স্কুল ত গ'ল স্কুলত গল উ মানে মই মানে এটা আচাৰ বনালো এ জলফাই আচাৰ বনালো আজি তাৰ পিছত আৰু ভাত ভাত ৰান্ধিলো তেনেকৈ আৰু লৰাক স্কুলৰ পৰা আহিলে দেউতাকে ভাত খোৱালো সেনেকুৱা আৰু সেনেকৈ গ'ল আৰু দিনবোৰ তোমাৰ দিনটো কেনেকে গল
মানে একো নাই দিয়া যে বিশেষ একো কৰা নাই শুইছো খাইছো মানে তোমাৰ আনিছিলো তোমাৰ বিচনাত পৰি আছে গা বিষত থাকিব পৰা নাই উম আৰু এটা কথা সুধো নিকি তোমাক
অহ সোধা বাৰু
সৰুৰ কি হলা হল হলা আছে কি কৰিলা হয় তুমি যদি মুখ্যমন্ত্ৰী হলা হয় তুমি কি কৰিলা হয় গতম মই
মুখ্যমন্ত্ৰী হলে মই মানে কি কৰিলো হয় প্ৰথম মানে ৰাস্তা ঘাটবোৰ নিৰ্মাণত মানে গুৰুত্ব দিলো হয় ভালকৈ বানপানীৰ সমস্যাটোৰ ওপৰত গুৰুত্ব দিলো হয় বুজি পাইছা তেনেকুৱা আৰু কৰিলো আ আৰু মানে মেইনলি জুবিন দাক ন্যাই দিলো হয় প্ৰথম কাম সেই কৰিলো হয় মই
হয় নিকি
বানপানীৰ সমস্যাকে বহুত ডাঙৰ সমস্যা আৰু অসমত
মই কি কৰিলো হয়
আৰু নিবনুৱাবোৰক নিবনুৱাক মানে নিবনুৱাবোৰক ভাল নেকি আৰু মানে বহুত মানে চাকৰিটো মুকলি কৰিলো হয় আৰু মানে নিবনুৱা সমস্যা ৰোধ কৰি দিলো হয় তুমি কি কৰিলা হয় বাৰু কোৱাচোন
মই মুখ্যমন্ত্ৰী যদি হ'লোহেঁতেন তেতিয়াহ'লে মোৰ মানে তোমাৰ প্ৰথম লক্ষ্য হব তোমাৰ মানুহখিনিৰ জীৱনত জীৱনত উন্নতি কৰা মানে কিবা প্ৰথমতে মই শিক্ষা আৰু স্বাস্থ্য খণ্ডত অধিক গুৰুত্ব দিম প্ৰতিখন বিদ্যালয়ত উন্নত শিক্ষাৰ ব্যৱস্থা তাৰপিছত শিক শিক্ষক আৰু আধুনিক শিক্ষাৰ সঁজুলি উপলব্ধ কৰিল একদৰে চৰকাৰী চিকিৎসালয়সমূহত উন্নত চিকিৎসা তাৰ পিছত প্ৰয়োজনীয় ঔষধ আৰু চিকিৎসকৰ সংখ্যা বৃদ্ধি কৰাৰ ব্যৱস্থা গ্ৰহণ ক কৰি আৰু ইয়াৰ পিছত মই নিবনুৱা সমস্যাৰ সমাধানৰ বাবে নতুন উদ্যোগ
অ
হয় হয় আৰু আমাৰতো অসমত কিমান নিবনুৱা সমস্যা আছে ন ত সেইটোৰ বাবে মই নতুন উদ্যোগ আৰু সুদ উম নতুন উদ্যোগ আৰু ক্ষুদ্ৰ ব্যৱসায়ক মই উৎসাহ দিম যাতে মানে যুৱক যুৱতীসকলে নি কৰ্ম সংস্থাপনৰ বাবে সুযোগটো লাভ কৰে
হয় হয় সকলোৱে যাতে কৰ্ম সংস্থান পায় মানে সেনেকুৱা
উম উম মইয়ো মানে কৰিলো হয় বানপানী বছৰ এই বানৰ সমস্যাটো ন একেবাৰে মই নিয়ন্ত্ৰণ কৰি পেলালো হয় জানানে একেবাৰে মই ৰোধ কৰি পেলানো হয় উম মাথাউৰি মাথাউৰি বিলাক একদম মেৰামতি আৰু দুৰ্যোগ ব্যৱস্থা বহুত মানে গুৰুত্ব দিলো হয় লগতে পৰিৱেশ সুৰক্ষাৰ বাবে বৃক্ষ ৰোপণ
মানে বানপানীৰ কাৰণে মানুহবোৰে কিমান জুৰুললা হৈছে ন উম
মই আৰু কৰিম কি নাই মহিলাৰ সুৰক্ষা মেইন এইটো গম পোৱা নাই মূল মহিলাৰ সুৰক্ষা যাতে মহিলাসমূহে ৰাতি তিনি টা বজাত দুটা বজাত ৰাতি ওলাই আহিব পাৰে একো ভয় নকৰাকৈ মই সেই কৰিম একদম আৰু ল'ৰা এটাই যেনেকৈ একো নাভাবাকে